অ কি কৰিছা?
এ আছো তুমি কোৱা?
ময়ো এয়া আছো এনে ক'তো ফুৰিবলৈ যোৱা নাই?
ফুৰিবলৈ যাম-যাম বুলি ভাবি আছো এতিয়া যোৱা হোৱা নাই। গৰমৰ কাৰণে যাবলে মন যোৱা নাই অ'।
জুলাই মাহত গৈহে ভাল লাগে।
হঁ-, কি ক'বা আৰু।
আগৰে পৰা বন্ধ পাওঁতে অ।
অ' আগতেতো ইমান গৰম নাছিলে। ন' আমি স্কুলত পঢ়ি থাকোঁতে। আজিকালি গৰম বন্ধ জুলাই মাহত দে- গৰম ব জুলাই মাহত দিলে কি হ'ব? আগষ্টতহে বেছি গৰম হয়।
অ আৰু জুলাইতোতো গোটেই বৰষুণ বৰষুণকৈয়ে যায়।
অ বৰষুণ, এই কিন্তু এইবাৰ মই অকমান গৰমৰ তাপটো অকন বেছি যেন পাইছো।
মইয়ো কিবা মানে একে অদ্ভুত ধৰণে গা-পোৰা এটা গৰম।
উম, গতিকে এইবাৰ মানে বহুত বেছি যেনেই হ'ব যেনে লাগিছে।
উম
কি হয় নাজানো আৰু
আকৌ এতিয়াই ইমান গৰম জুন মাহতে জুলাই আগষ্ট আছেই আগষ্টটোততো আৰু সাংঘাতিক গৰম হ ক'
সাংঘাটিক অ আগষ্ট ত ছেপ্টেম্বৰ টো বহুত
ছেপটেম্বৰতো পৰে কে পূজাৰ
আজিকালি চোন নৱেম্বৰলৈকে থাকে। গতিকে মানে আজিকালি কবও নোৱাৰে।
হ'ল।
অ' আৰু গৰম দিনত ডিচেম্বৰ মাহত ঠাণ্ডা পৰে খুব বেছি পোন্ধৰ দিনমান।
পোন্ধৰ দিনৰ চাগে, ভালকে নহয় নেকি?
বতৰটো ঠাণ্ডা কৰা কেইদিনে ব- হেৰি হয় আৰু। ঠাণ্ডা দিনত যোন কেইদিন ডাৱৰীয়া হৈ থা কে আগতে সেয়া মাঘ বিহুৰ সময়ত পৰিছিল। ঠাণ্ডা
আৰু তেতিয়াহে টুপি পিন্ধিব লগা হয় আৰু অকণমান জেকট-চেকেট পিন্ধি তাৰপিছত বেছি দামি মানে হেভি কম্বল নল'লেও লেপ নহ'ললেও হৈয়ে যায়। সেইটো আৰু কি আৰু গৰম পৰিলে
অহ
আজিকালি দিগদাৰ। বাকী তুমি ক'ৰবালৈ যোৱা কথা ভাবিছা নেকি
মই এনে যোৱা মানে মই ভাবি আছিলোঁ, মন্দিৰ-চন্দিৰলৈকে যাওঁ নেকি এবাৰ? কামাখ্যা মন্দিৰলৈকে?
অ' তুমি জানে ময়ো ভাবি আছোঁ‌। কিন্তু মানে মই সুধিও মানুহক কেনেকুৱা কি মানুহ ঢেৰ হয় বোলে। তাত সেৱা কৰিবলৈ দিগ তাৰ হয়নে
অ'। মানে একে ৰাতিপুৱা ধৰা তুমি তাত মানে পাঁ‌চটামান বজাৰ পৰা যদি লাইন কৰা টিকেট ল'বলে টিকেট-চিকেট লৈ পেলাই সোমাওতে ধৰা আবেলি চাৰিট মান বাজি যায় মই যিমান বাৰ গৈছো সিমান বাৰ তেনেকুৱাই হৈছে।
মানে আ- তুমি ৰাতিপুৱা পাঁচটাৰ পৰা সন্ধিয়া চাৰিটা লৈকে অ' তুমি তেতি সতিয়াে খে
তেতিয়াহে সেৱা কৰিব পাৰিছোঁ। মানুহ মানে বহুত। কিছুমানেতো ৰাতি এঘাৰটামানৰ পৰা লাইন কৰি থা
নহয়, তুমি তেনে থিয় হৈ পেলাই যে থা খ থিই পেলাই তুমি খোৱা বোৱা
খোৱা-বোৱা মানে কি, কিছুমানে এতিয়া বেগত ধৰা পানী-চানী লৈ যাওঁ। কিছুমান মানুহে বিস্কুট-চিস্কুট লৈ যায়। আকৌ এয়া বস্তু-চস্তু বেচিবলৈ ভিতৰতো আহিয়ে থাকে। টিকেট লোৱাৰ সময়খিনিলৈকেহে মানে। নহয়। এ জেনেৰেল লাইন ৰ কথা কৈছোঁ।
এনেই ভি আই পি হল দৰি
ভি আই পিত ধৰা মানুহ- চান যাব নোৱাৰে। ভি আই পিতো সেই একেই আৰু। চাৰি-পাঁচ ঘন্টা ৰখিবই লাগে।
এতিয়া ধৰা হেৰি হ'ল। এনেকে ৰাতিৰ পৰা লাইন কৰিলে ৰাতিপুৱা ন'টাত টিকেট কাউণ্টাৰ খুলেহে।
অ'। এতিয়া লা- লাইনটো কেতিয়াৰ পৰা থাকে? ৰাতি- ৰাতি- ৰাতিপুৱাৰ পৰাই।
কৰি থাকে ৰাতিৰ পৰাই।
বাপৰে ন টাত খোলে।
অ' নটা নে সাতটা কিবা তেনেকুৱা আছিল।
তুমি তেতিয়া ইমান দেৰিকে খুলিবলৈ হ'লে তুমি সেই তেতিয়াৰ পৰাতো তেতিয়ালৈকে এনেই ৰ
অ' হাজাৰ হাজাৰ মানুহ তেনেকেই লাইন কৰি কিছুমানে কিবা পাতি চাতি লৈ গৈ বহি থাকে। কিছুমান থিয় হৈ থাকে তেনেকে লাইন কৰি কৰি
এতিয়া কথা এটা কৈছোঁ দেই মইতোতো নাজানো মইতোতো গৈ পোৱা নাই। এতিয়া কোনখিনিতে থিয় হব লাগে মই নাজানো কিন্তু মই তিনটা বজাতো গৈ পেলাইনো ক'ত থিয় হৈ থাকম?
এনেকে চাইনবৰ্ড হেৰি কৰা আছে চাইন বৰ্ড মাৰি মাৰি লিখি থোৱা আছে।
আৰু তাতে বহি থাকিলে হ'ল আৰু
অ তাতে লাইন কৰি -কৰি -বহি -বহি তাৰপিছত মানে কি হয়? এইটো কি বুলি কয়?
হাতত -হাতত কিবা লৈ মানে তেল চাকি ধূপ এয়া লৈ যাব লাগিব নেকি?
কিছুমানে লৈ যায় কিছুমানে ভিতৰত দৰ্শন কৰি আহি পেলাই আকৌ দোকানৰ পৰা কিনি বাহিৰত জ্বলাই ভিতৰততো জ্বলাবলৈ নিদিয়েই।
অ', দৰ্শন কৰিবলে কি নিব লাগিব?
দৰ্শন কৰিবলৈ একো দিব নালাগে। এতিয়া আমি যাওঁতে ধৰা এয়া মালা-চালা সেইবোৰ লৈ গৈছিলোঁ। মালা এনেকে চুৰ্ণিখন, খাৰু সেয়া আৰু তাত ধৰে ৰাখিলে ৰা ৰাখিলে নাৰাখিলে নাই আৰু। বাহিৰৰ বেলেগত দি দিলেই হৈ যায়। তাৰপিছত সেয়া লাইন কৰি পেলাই খালি এটাই ভাল বহাৰ সুবিধাতটো আছে
মানে বহি -বহি থাকিলেও হ'ব আৰু টিকেটটো তেন্তে মই যেনিবা লাইন কৰি আছো তেন্তে বেলেগে মোক টিকেট কৰি দিব লাগিব নহয় -নহয়
নহয়, নিজে গৈ পেলাই টিকেটৰ নিজৰ লাইন নিজেই তাত ফটো মাৰে নহয়?
অ'
সেয়া টিকেট লোৱাৰ পিছতে এনেকে বহিবলৈ ভাল সুবিধা আছে আৰু খালি।
মানে মই কথা এটা কৈছোঁ হাঁ, ফটো মাৰে মানে কোনে ফটো মাৰে?
সেই তাতে টিকেট দিয়া মানুহে, তোমাৰ যোনখন পাছ হ'ব সেইখনত অ কোনটো কেই নম্বৰ বুলি নহয় যোনখন পা মাছ আছে আৰু তোমাৰ?
অহ কিমানকে লয় টিকেটত? অ 'এতিয়া মানে মই কথা এটা কৈছো। দেই এতিয়া ধৰা মই টিকেটটো কাটো বা মই দুজন মানুহ গৈছিলে দুজনে টিকেটটো কাটি ললো আমি। কাটি লৈ পেলাই এজনে ৰখি আছে, এজনে পিছত সোমাবই নোৱাৰে হে
নোৱাৰে-নোৱাৰে
মানে দুইজনে থিয় থাকিব লাগিব? যদি সৰু ল'ৰা ছোৱালী থাকে তেতিয়া কি কৰিব মানুহে? টিকেট আছে বুইছো কিন্তু কেঁচুৱানো ক'ত ৰখি থাকিব
সেই তেনেকে মানুহে মানে তেনেকেই কেঁচুৱা চে লৈ তেনেকে কষ্ট চষ্ট কৰি যায় আৰু আৰু ধৰা ভি আই পি লাইন ল'লে লব পাৰে কোনো কথা নাই।
কিন্তু ম আমাৰ মানে খুৰী এগৰাকী গৈছিলে তেওঁ ভি আই পি লাইন লৈ বোলে তে তেওঁলোক এই হেৰি ন সাতটা নে আঠটাত গৈছে
উম, অ একে ভি আই পি লাইনতো একে খালি তাত আৰু ভিতৰত এচি ৰুমটোত বহাৰ সুবিধা কমহে।
অ পাঁচশ টকা
উম এটাৰ পাঁচশ এটকাকে লয়। বাকী একেই আৰু।
কিন্তু তেনেকে হ'লে বাহিৰতে চাকি জ্বলাই গুচি দৰ্শন কৰিব নোৱাৰি আৰু।
এনেই কিছুমানে বাহিৰৰ পৰাই এতিয়া চাকি তাকি জ্বলাই আহে।
এ এইটো হ'লে বৰ ব্যৱস্থাটো তেন্তে বৰ বেয়া দেই কাৰণ মানুহ তিনটা বজাৰ পৰা লাইন লৈ থকাটো মালি নেকি?
উপায় নাই তেনেকে উপায় নাই সি তে তেনেকেই চলায়ে আছে ইমান বছৰ, বছৰ ধৰি।
অ মানে মই এইটো কোৱা নাই যে মানুহে দৰ্শন কৰিবলে লাইন পাতাটো বেয়া, কিন্তু মানুহৰ তেনেকে গা বেয়া কিবা হয় যাব গে আৰু মানুহ গা বেয়াতো গা বেয়া তুমি সৰু ল'ৰা ছোৱালী লৈ তেনেকে কেতিয়াও যাব নোৱাৰিবা এতিয়া কোনোবাই কেঁচুৱা পানী কেঁচুৱাটো নোৱাৰে বাৰু একেবাৰে পানী কেঁচুৱাটো পাৰিব বাৰু, অকণমান ডাঙৰ ল'ৰা ছোৱালী দুবছৰ তিনি বছৰীয়া ল'ৰা ছোৱালী নিব নোৱাৰে। কাৰণ সিহঁতেতো একেটা জেগাতে ৰখি নাথাকে ন? কাৰণ আৰু মন্দিৰ ভাগটোতো অ স সৰু ল'ৰা ছো নিয়ে, তাত চুলি খুৰাই, কিবা কৰে।
সেয়া আগতেই বুকিং কৰিব লাগে।
আ?
সেয়া আগতেই বুকিং কৰিব লাগে।
সেইখেনে ক'ত বুকিং কৰিব?
সিহঁতৰ কিবা কমিটি আছে হবলা ময়ো ইমান ভালকে নাজানো দেই। অ ঘৰ চৰ এনেকে বেলেগে আছে ন চুলি খুৰুৱা, বিয়া পতা
উম ন ন পাতাৰ কথা কোৱা নাই চুলিটোতো এদিনতে গৈ ঘপককে খুৰাই নাহে।
নাহে, নুখুৰায়। আগতেই চাগে কথা-চথা পাতি লয় নেকি কাৰণ কিবা কিবি নিয়ম কৰে নহয় তাত।
অ'। তোমালোকৰ তেনেকুৱা চিনাকিত আছে নে?
মোৰ তেনেকুৱা চিনাকী নাই নহয় চিনাকী মানুহ
উম
সেয়া আৰু লাইন-চাইন পাতি সেৱা কৰি ভিতৰত পানীটো চুবলৈ দিয়ে।
পানী চুব দিয়ে মানে?
মন্দিৰৰ ভিতৰত মানে একে গৰ্ভগৃহত আৰু।
অ ', তাত পানী আছে নেকি? কেনেকে? বৈ থাকে?
বৈ থকাৰ নিচিনা নাজানো নহয় কাপোৰেদি ঢাকি থয়।
সেয়া তুমি চুইছা। অ' সিদিনাখন আকৌ নিউজত দি আছিলে ৰঙা পানী ওলাইছে বুলি?
সেয়াতো অম্বুবাচীৰ সময়ত ওলায় বুলি কয়।
এনেই ওলায়নে দেখিছানে?
নাই, নাই, নাই দেখা সেয়া।
অ' কি যে লীলা। ভগৱানৰো দেই। আচৰিত। যাবলে মন আছে, কিন্তু মানে এয়াহে তুমি ইয়াত তিনিটা বজাৰ পৰা কেনেকে ৰখি থাকিবা কোৱা না আমি বোলে তাত থাকো সেইটো বেলেগ কথা এতিয়া ইমান দূৰৰ পৰা গৈ পেলাই মানুহে -মানুহে বেছি ভিৰ কৰাৰ কাৰণে সেইটো হয় নি বাৰু?
অ' মানুহ বহুত যাই ন' দিনটোত।
থাকা মানুহ কিছুমানো অকনমান মানে, যোনখিনি দালাল বেছি- দালালো বহুত ত আছে তাত মোৰ মতে উম '। নম যাৰল। প্ৰছাদ আৰু সাধাৰণ কিবা এটা কাম কৰিলেও চাগে সিহতি পা
পইচা অ' লয় এই বহুত পইচা লয় তাত।
উম, খালি চব পইচা খেলে।
চব পইচা খেল চাকি-ধূপ কিনো বুলি ক'লেও ইমান। পইচা যায়।
উম' আৰে
ইয়াৰ দুগুণ আৰু
সেৱা কৰাতো ধেমালি নেকি তেনেকুৱা জেগাত গৈ পেলাই মোৰ যাবলৈ ইচ্ছা আছে যাম। মোৰ কিন্তু মানে সেৱা হয় সেৱা কৰিব পাৰো নে নোৱাৰো সেইটো। কথা কাৰণ সেৱা কেনেকে কৰিবা। তুমি ইমান টাইম লাইন লৈ পেলাই আকৌ ওচৰতে থাকি পেলাই সুধিব লাগিব।
সুধিব লাগিব জনা মানুহক চিনাকি নাই নহয় সিহঁতৰ আৰু বেছিকেই তাত ওচৰৰ ওচৰে পাজৰে পাণ্দাখিনিৰেই ঘৰ।
অ, তেওঁলোকৰ ঘৰো চাগে ডাঙৰ ডাঙৰ দেই কম পইচাত
উম ঘৰবোৰ ভালেই আৰু। আৰু কামাখ্যাৰ লগতে বাকী বাকী দহটা মন্দিৰো আছে নহয়।
আহ অ' আহ।
ঠিকে আছে। দিয়া ন কাম চাম কৰা মই কৰো অ'।